অ ফোনটো কাটি গল ন।
অহ কাটা গ'ল কোৱা?
অ কি ক'লা কলকাতা, দেল্লী, মুম্বাই কি ক'লা?
অ মানে সেইবিলাকৰ পৰা মানে কৰিলে মানে বেছি ভাল আৰু মানে এম বি এটো।
অ।
তাতে মানে ধৰা এইবিলাক অলপ বাহিৰৰ জাগা ন তাতে মানে সেই আৰু মানে কোম্পানী -চোম্পানীবিলাক অলপ বেছিকে আহে মানে। আম আৰু আমাৰ ইয়াতে মানে সিমান সেই নাই আৰু তুমি যদি কৰা ধৰা ৰয়েল গবেলৰ পৰা কৰিব পাৰা, নিৰিমত আছে তোমাৰ, সেইবিলাক চাইডৰ পৰা কৰিব পাৰা আৰু। মানে এম বি এ টো।
আচ্ছা। নিৰিমত কৰিলে কেনেকুৱা আৰু মানে গম পোৱা নেকি, নিৰিমত ভাল হ'ব নে কৰিলে নি
এ নি মই মই এনে কওঁ তুমি যদি কৰা মানে কলে তুমি ধৰা। সেই আৰু। আৰু তুমি ডাইক্ট কৰিব নোৱাৰা ন তাৰ কাৰণে এক্সাম দিব লাগিব তুমি এনট্ৰেন্ এক্সাম থাকে ন। কেট থাকে, মেট থাকে, জি এম টি থাকে। দি এ মেন্টি থাকে সেইবিলাক এটা এক্সাম দিব লাগে এতিয়া এক্সাম পাছ কৰা পিছত হে।
আৰু তোমাৰ ডিগ্ৰীৰ পৰা ডিগ্ৰীৰ পৰা মানে তোমাৰ সেই ছিক্সটি পেচেণ্ট থাকিবই লাগিব ডিগ্ৰী তুমি যিটো এ এম বি এছ কৰিলা। তুমি তাৰপিছত কি কয় এইটো বি কমৰ পৰা মানে তোমাৰ ছিক্সটি পাৰ্চেণ্টিজ থাকিবই লাগিব।
এম বি এ কৰিবৰ কাৰণে।
অ আৰু তোমাৰ দুই বছৰৰ ক'ৰ্চ হয় এইটো।
আচ্ছা এইটো কি মানে মই প্ৰাইভেটত যদি কৰিব খোজোঁ। প্ৰাইভেট কলেজত যদি মই পঢ়িব খুজিছোঁ তেতিয়া মই যদি মানে দি প্ৰাইভেট কলেজত কৰিব খুজোঁ মানে হিন্দী আৰু। আৰু মোৰতো বিকমত পাৰ্চন্টেজ চেভেন্ত্ৰি পইভ থ্ৰী ননে মোৱাৰতে
অ অ সিমান সিমান নেকি?
ফাইপ পইন ফাইপ থ্ৰি আছিল।
ফাইভ অ তেতিয়া হ'লে কব কব নোৱাৰিম এনে ছিক্সটি টো মিনিমাম লাগে আৰু তোমাৰ।
মানে যিকোনে এম বি য'ত য'তে এম বি নকৰি ত ততে লাগিব।
অ এনে মানে ধৰা কিছুমানত পাই যাই চাগে হা। সেইটো মই ইমান গম পোৱা নাই কাৰণ মোক। কৰা নাই ন মই মানে এনে একবাৰ সুধিছিলো সোধাতে মানে যিখিনিয়ে কৈছে আৰু মানে সেনেকা কথা আৰু আৰু তোমাৰ আৰু তোমাৰ সেই কি মানে এইটো আকৌ সেইকাৰণে চেকেট থাকে কিছুমান তাৰে আৰু তুমি ধৰা মানে একম চ্িল হৈ গলে তাৰে মানে এটা সেেজ পাই এনেকো দৰমহাৰ এনেকোৱা টেকেচ থাকেএক মানে ওৱন ইয়েৰত ইমান ইমান দৰমহা পেকেজ পাবা বাৰ লাখ তেৰ লাখ সেনেকা। এনেকুৱা এটা পেকেজত পাই যায় আৰু মানে আৰু যদি তোমাৰ ধৰা কেইবছৰ মান হৈ যায় আৰু হৈ আমাৰ ধ আমাৰ যদি তুমি এতি গুৱ গুৱাহাটী বুলি নকয় মানে অসমত ধৰা বেলেগ জিলা চিলাই পালে ধৰা আহ কোকৰাঝাৰ ধৰা বেলেগ চাইড আৰু মানে আমাৰ অসমৰ পৰা অলপ দূৰত মানে যদি পোৱা। তাতে ধৰ মানে এনে দুই বছৰ তিন বছৰ যেতিয়া কাম কৰা তাৰ পিছত মানে সেই আৰু যদি গুৱাহাটীত স এনেকুৱা অফিচ আছে আৰু তাৰেে সে ট্ৰেসফাৰ কৰি লৈ আহিব পাৰি আৰুে- চা্স থাকে।
আচ্ছা আচ্ছা তোমাৰ বুত বাৰাকায় তুমিেল যাবাৰা এই আৰ দ যাব পাৰা মেনেজমট যাব পাৰা।
অ অ সেনেককা ইট ইটছ আৰ মেনেজমেট বহুত ভাগ থাকে।
বহুত এনেুৱ ভাগ থাকে মানে এইবিলাক এ বি এ কৰিলে আৰু এম বি এ টো বহুত হাৰ্ড আছে।
হাৰ্ড আছে হাৰ্ড আছে ইমান ইজি নহয় তোমাৰ।
উ তুমি পিছে কি কৰি আছা তুমি পিছে কিবা কৰি আছা নে এতিয়া নে নাই কৰা।
অ মই এতিয়াতো সেই কৰি আছো এম কম কৰি আছো।
অ এম কম কৰি আছ নেকি তুমি আচ্ছা। কোনখনোন কলেজত কৰিছে এখন
মই এইটো সেই অপেনৰ পৰা কৰি আছো এক কৃষ্ণকান্ত সন্দিকৰখনৰ পৰা কৃষ্ণকান্ত সন্দিকৰ ষ্টেট অপেন ইউনিভাৰ্চিটিৰ পৰা
আচ্ছা আচ্ছা এইখণে তোমাৰ খানা পাৰ যে আছে যে
অ অ খান বাৰত আছে
এইখন কি নতনকে খুলিছে নেকি মান এইখন
এইখন দু দুই তিনি বছৰমানান হ'ল চাগে
অ মানে সেই সেই বিল্ডিংটো আগতে মই দেখা নাছিলো এ এনেটোতো দুই তিনি বছৰ মানে হল দেখা মানে আগতে ন আছিল নেকি এ তিনিজন কলেেশখন
নাই নাই নাছিল এতিয়া নতুনকে হৈ হৈছে সেইখন
আচ্ছা আচ্ছা এ অপৰে পঢ ম কিবা প্ৰফিত আছে মানে ধ ল তাো আমাৰ্লাছ বাৰ নহয়্ দিব লাগে
অ সেইনে মানে অপেনত পঢ়া বিলাক মানে কি জানো অপেনত যি সেইবিলাক কৰে যোনে প ধৰা কাম কৰে আৰু মানে ধ দিনটো কাম কৰে মানে ধৰ সপ্তাহ ছয় দিন মানে কাম কৰে আৰু এদিন বন্ধ থাকে সেইদিন মানে ধৰা ৰবি আৰু ক্লাছ বিলাক বেছিকে মানে চানডে হয় ন তুমি চানডে ক্লাছ কৰাৰ মানে সুবিধা থাকে আৰু মানে
মানে ক'ব গ'লে এতিয়া কি ধৰি লোৱা যোন মানুহ অকনমান বিজি থাকে ধৰি লোৱা কাম চাম কৰি আছে বা ঘৰ ঘৰখনৰ দায়িত্ব বহন কৰি আছে তাহতে মানে ধৰি লওক সদায়তো কলে যাব নোৱাৰে তাতে সেইটো কাৰণে কি মানে কি অপেনটো সেইটো কাৰণে বনাইছে ধৰি লওক যোনে জব জপ কৰি আছে এনেকুৱাটা মানুহৰে অপটো বনাই আৰু ক'ব আৰু কি বুলি কয় অ তাতে সেনেকা ই মানে যব কৰি লি পিনি এক্সাইডে পঢ়ি ল কৰি কিনে মানে ত চাৰো আহিল আৰু কামটো কৰি থাকিল সেইটো কব বোলে অ আৰু অপনাথ চাগে ইমান পইচা হচা ইমান খৰচা নহয় চাগে ন
আহ সিমান সেনেকুৱা নহয় আমাৰতো পাৰ চেমিষ্টাৰ হে লয় ছয় হোজাৰ এশ পঞ্চাশ টকা কৰি লয় পাৰ ছেমিষ্টাৰত
পাৰ ছেমিষ্টাৰ মানে মানে মান ছিক্স মান ন
অ ছিক্স
মান্থত ওৱান থাউজেণ্ড অ ঠিকে আছে তুমি অ তুমি তুমি যদি চোৱা আৰু তুমি এখন প্ৰাইভেট কলেজত যদি টেনো যদি পঢ়া ফ ছিক্স ও যদি পঢ়া তাতে তোমাৰ ৱান থাউজেণ্ড লয় মান্থলি
এটা চেমত তোমাৰ এ ছয় হেজাৰ এশ পঞ্চাছ টকা লয় এডমিশ্যন আৰু চাৰিটা ছেম থাকে ন টুৱেন্টি ফৌৰ থাউজেণ্ড মান মান গুচি যায় আৰু
তুই আৰ্ছত
টু ইয়াৰছত
ঠিকে আছে ইমান বেছি নহয় নৰ্মেল ক'ব গ'লে আ নৰ্মেল প্ৰাইভে স্কুলৰ ষ্টুডেণ্ট সৰু সৰু বাচ্ছা বিলাকৰে চোন ফাইভ ছিক্স চেভেন এইট নাইন টেন বিলাকে দেখোন তোমাৰ থাউজেণ্ড লয় অ
অ সেই নেকাই
অ আমি যে আগতে ধৰি লোৱা ডিদি বৰুৱাত কৰিছিলো যে ডিদি বৰুৱা কলেজত কৰিছিলো যে আমি এতিয়া তো আমাৰ কি বুলি কয় পিজ তোমাৰ সাত খ নে কিমান আছিল এতিয়া ডিব দি বৰুৱা ৰ ফিজ ইলেভন হাণ্ড্ৰেড মান হৈছে
অ আৰু এতিয়া কলেজখন বদলাই দিছে তো মানে পাঞ্জাৱাৰী চাইডে ন কোবা কোনোবা এটা চাইডে গৈছে নেকি
তোমাৰত তোমাৰ কমাৰ্চো মতে আছে আছে ধ আমি ক্লাছ কৰিছিলো কলেজ কৰি মানে কৰিছিলো তাতে তাতে তোমাৰ কি আছে আৰ্টচ আছে অনলি আৰু কমাৰ্চো তোমাৰ ত্তৰ পৰি চাইড লৈ গৈছে
অ পাথৰ কৰি চাই ন এতিয়া ভাল কৰিছে অলপ মানে পুৰা গ্লাছ চাছ লগাই দিছে অলপ
মানে ষ্টুডেণ্ট ষ্টুডেণ্ট বহুত বেছি আছে ন তাতে ষ্টুডেণ্ট টুডেণ্ট বহত বেছি আছে ন এ সেইটো কাৰণে মানে মানে দুটা দুটা সেই কৰিলে আৰু কমাৰ্চৰ বেলেগ কৰি দিলে আৰ্টচৰ বেলেগ কৰি দিলে আৰু মানে মানে ভাল আৰু ড্ৰেছটো চেঞ্জ কৰাই দিছে
অ দেখিছো ৰবা দেখিছো আমাৰ মানে ই কেইজনমান লৈছে এইবাৰ
মানে কমাৰ্চৰ কমাৰ্চৰ লৈছে চাগে কমাৰ্চো পথৰ কৰিত আছে আমি ধৰি আমি ধৰিলে লো আমাৰজে ইলেভে টোৱেলভ কৰিলো যে আম তাতে নয় তলি আৰ্টটো পাবা তুমি অকল কমাৰ্চো তোমাৰ পাৰঠন কৰি চাইডকে মানে সেই সেই কলেজৰ পৰা আৰু মোটামুটি এক কিলোমিটাৰ মান দূৰত আছে আৰু
অ অ
অ পিছে তোমাৰ এতিয়া ধৰি লোৱা কলেজ চলেজ কৰি আছা বাকী এনেই পঢ়া পাতি হৈ আছে নে নাই পিছে তোমাৰ
মই মানে এইটো কৰা নাই পঢ়া পা কৰা নাই মানে যেতিয়া এক্জামৰ এক মাহান আগত মানে পঢ়ো মানে যিবিলাক মানে আগৰ কুৱেইছন পেপাৰ সেইবাক যিলাক কৰ আৰু সেইবিলাক মানে চাই য আৰু বেলেগ পঢ়বা পঢ়া নাই আৰু
আচ্ছা আচ্ছা আৰু তুমি যে ধৰি লোৱা এতিয়া এম কম কৰি আছা ন আৰে এতিয়া এম কমৰ বাহিৰেও কিবা তুমি বেলেগ কিবা কৰি আছা নাই নে তোমাৰ
অ মই সেইটো এছ এছ চিৰ কাৰণেও প্ৰিপিয়াৰ কৰি আছো আৰু মানে
আচছা চি চি কানে পিপ্ৰেৰেচন কৰি আছা তোমাৰ মেইনলি ত চাৰিটাই হয় চাবজেক্ট আছে মেথছ ইংলিছ ৰিজনং জি এছ অ চবেৰে মানে ঠিক ঠাক
এ সেইটো ষ্টাৰ্ট কৰাই নাই ৰবা এতয়া কৰিমে মানে মানে আমাৰ ছেকে চেম পালো ন এম কমৰ ছেকেন চেম বহু এছাইনমেন্ট দিছিলে আৰু চাৰিখন চাবজেক্টৰ এই এছাইনমেণ্টবিলাক মানে অ সে তিন দিন মান হ'ল চাবমিট কৰিব এইবিলাক চাবমিট কৰিলো ইতিয়া মানে এইটো এতাকেই মানৰ পদৰ পাই আছে চি চী কাৰণে অলপ প্ৰিপেৰেচন কৰো কাৰণ সেই ইয়াৰ মানে এম কমৰ একাম ৰ্ট হ দেৰি আছে মানে এইটো ইয়াৰ লাষ্টৰ ফালে হ'ব চাগে ডিচেম্বৰ মাহতে হ'ব চাগে একজাম টাইম আছে ন সেইকাৰণে অলপ মানে এছ এছ চিৰ কাৰণে এতিয়া প্ৰপেৰেচৰ্ন কৰো আৰু অলপ
অ এছ এছ চি কাৰণ কৰা আৰু মেইনলি এ এছ কাৰণ প্ৰিপেৰেচন কৰিলে এটা কি ফাইদা হয় তোমাৰ এছ এছি টো তম ধৰিলোৱা কমন গেজুৱেছন লেবেল ধৰি লোৱা টপ লেবেলট মানে কম্পিটিটিভ এক্জামৰু তমি চবচে উপৰ লেভেলটোক ধৰিলা আৰু
অ অ উম
তুমি কৰা তোমাৰ ইয়াৰে লগত তোমাৰ কি হব ৰেলোৱে খিনি হৈ যাব এ এ চি এম টি এছ হ'ব এছ এ চি চি পি হ'ব হা ত তাৰ উপৰি তোমাৰ থাকি গ'ল আমাৰ ষ্টেটৰ এৰিৰে চিৰি এইবিলাকো হৈ যাব অ মানে বহুতখিনি পিপিয়েৰেচন তোমাৰ একেলগে হৈ যাব ক'ব গ'লে মানে যদি এচ চি এছৰ ধৰা হয় ন যিমান নহ সিটো যদি কৰিনে যদি তুমি তলৰবিলাক চোৱা ধৰি লও গেট থ্ৰী গ্ৰেট ফৰ বিলাক চোৱা তোমাৰ বহুত ইজি লাগিব মানে নৰ্মেল নৰ্ম লাগিব আৰু মানে সেইখিনি য ঘৰতে চবা কমপ্লিট কৰিব পাৰ গতি এ এডিয়াৰি পেপাৰ তোমাক ইজি লাগিব আৰু অকণমান মানে এটো কৰা বাকী কি হয় তোমাৰ মেথছৰ কি কি কৰিলা পিছে কি কি মানে প্ৰিপেচন কৰিলা মেথছৰ
মেথছৰ ইটালী ইটালীকো কৰা নাই ৰবা প্ৰিপাৰ্যন ষ্টাৰ্ট কৰিমহে মানে কালিমানৰ পৰা কৰি কৰোঁ নেকি চাওঁ এইকেইদিন মানে পুৰা এছাইনমেণ্ট লিখিলো ন একদম চাৰিখন মান চাবজেক্ট মানে পুৰা কুৱেশন লিখি নিবদিছে পুৰা একদম এই বিল চাবমিট চাবমিট কৰিলো আৰু তাত প্ৰজেক্ট দিছে প্ৰজেক্টটো কৰিবই আছে এতিয়া মানে চাও ৰবা ফাৰ্ষ্ট কি কৰো মেথছটো, মেথছখনে লাৰু কি মে মানে অলপ চলপ ক্লিয়াৰ হৈ আছে আৰু এই কিছুমান মানে টপিকে মানে চাব লগা আছে আৰু জি কে টোৱে হওক বা ইংলিছখন অলপ চাব লগা আছে আৰু জি এছটো চাব লগা আছে অলপ মানে জি কে টৌ ত মানে সেই আৰু মান শেষ কৰিব নোৱাৰা মানে সেইকাৰণে ক্ৰিকট চাই যাম আৰু যিখিনি পাৰো আৰু উ যিখিনি পাৰো স খিনি চাই যাম আৰু বা কাৰেন্টৰ কেজ বিলাক চাই যাব লাগিব।
অ কাৰেণ্টৰ ফেয়াৰ এইবিলাক এইবিলাক চাবা আৰু কাৰেণ্ট ফয়াৰ লাষ্ট ম ৰ মানুহৰ এইবিলাক চাই থাকিবা আৰু বাকী পিছে তোমাৰ এনে প্ৰিপেচন চব ঠিক ঠাকে চলিছে
মাৰ্চ মানলৈকে ঠিকে চলি আছে তাহ এই কেইমাহমান মাজতে কৰা নাই মানে এ আইতাৰো বেমাৰ হৈছিল আমাৰ ইয়াতে আছিল আইতা ধুকালে আৰু গাঁৱত থাকিব লগা হ'ল। তাৰ পিছত মানে সেনেকে আহিলো আৰু ঘৰত আৰু স পঢ়া নাছিলো আৰু তাত তেতিয়া এ এমাহ এচাইনমেন্টে কৰিলো এচাইনমেণ্ট কৰি এতিয়া কালি মান কিৰা মান ষ্টাৰ দিম আৰু মানে পঢ়া
আচ্ছা আচ্ছা আৰু অ যে ভালে দিয়া এতিয়া কৰা ভালকে প্ৰিপাৰেচন চিপাৰেচন কৰা আৰু ইবাৰ এ এ চি একাম আহি আছে বাৰু চিজিয়েল কি ইবাৰ দিবা নে
এইবাৰ এইবাৰ মই কৰা নাই ৰবা এনে মানে কৰা নাই আৰু নকৰিলো যাতে প্ৰিপাৰচন কৰা নাই নাই নাই কৰা নাই
আচছা অহাবা দিবা আৰু
অ অহবা অহবাত দিম আৰু
অ বাৰু তুমি ষ্টডি হবা দি যাবা এমটি এ চ আহ এম এি এ এছ চি এ এ জি জি এ চি দিত একজাম আহে মানে এ চি দি একজাম কি জানা কুৱেচন একদম চেম চেম এ আহে, এই কেইটা একজামো যদি দিয়া তুমি কুয়েচন বোৰ চেইম চেইময়েই আহে ইমান হেৰি নহয় বেলেগ এক্সটা নাহে আৰু ক'ব গলে চিলেবাছ এটাই হয় ন তোমাৰ,
আহ একে একে
সেইটোয়েতো চিলাব কোনো এ চি জি অকমান হাৰ্ড আছে মানে মানে বহুত বহুত কম্পিটিশন কম্পিটিশন বহুত বেছি হয় ন তোমাৰ তোমাৰ এই যোৱাবাৰো যোৱাবাৰ নেকি তোমাৰ টুটেল কিমান জানো এ‌ছ এ‌ জি এম পি‌ এছ কৈছো টেন্ট লেভেল টো ওলিওৱা হা, তোমাৰ মানুহ ফিপটি,